অহ আহ শুনিছোঁ
কি কৰি আছ‌
এ এনেই আছো কি কৰি আছে
এ মই ভাত খাই কৈ আজৰি হৈ আহিছো
অঁ আপুনি এতিয়া আকৌ কাম অঁ খালোঁ
কিহে
মই দালি বনালোঁ ৰঙালাও এনেকৈ ভাজি লোৱা আৰু তাৰপৰা আকৌ পাপৰ দিলোঁ এই গাটো বেয়া যে আৰু একো বনাই নাথাকিলোঁ আও
আহ ছোৱালী পঢ়োৱা নাই
নাই তাৰ জ্বৰ উতি আছে
অ জৰ নেকি তাইৰ
অ
কোৱা নাই যে তই ইমান সময়
নাই খোৱানে বহি আছো আ তাই কিতাপ এখনকে চাই পেলাই বুজি আছো পঢ়াব লাগিব যে আগ ধৰি মই পঢ়ি লওঁ মানে অ পঢ়ি পেলে বুজি লওঁ তাৰ পিছত তাইক কাইলৈ পঢ়াম
অ মই আকৌ নগাঁও গৈছিলো নগাঁওৰ পৰা অহা দেৰি হল আজি এই আজৰি হৈ আহিছো হে এতিয়া
অ ন সেই কেইটাত পালেহি
উম চাৰে নটামান বাজিলে নগাঁ পৰা আহি পাওঁতে বোৱাৰী জনি ডক্টৰক নাই গাড়ী লৈ গৈছিলো বোৱাৰীজনী ঘৰ গাড়ীখন লৈ গৈছিলে
অ
অ এই ডক্টৰক দেখাব গৈছিলে দাতৰ বিষৰ কাৰণে দাতৰ বিষৰ ডক্টৰক দেখালে তাৰ পিছত আকৌ মই বজাৰ অলপ কৰিলো কাপোৰ অলপ আনিলো কাপোৰ অলপ আনিলো কটনৰ কাপোৰ অলপ
আহ
উ ত অৰ্ডাৰ আছো যে বনাব লাগে সেইকাৰণে এইকেইদিন যাব পৰা নাই সেইকাৰণে তাই লগ ধৰা দেখি মই নগাও গলো বল মোৰ কাপোৰ আনিব পাৰিম
অঁ অঁ
বিধা হয়
আহ ভা আহ ভালেইহে হল হ'ল আপোনাৰ
সেইকাৰণে কাপোৰ আনিলো তাত ত আকৌ ৰং চং যি যত লাগে চব কিনি লৈ আহিছো আৰু
আহ নগাঁৱ ক'ৰ পৰা আনেনো
নগাঁওত ঢাকাই প্ৰতি আনিছো
আহ
উম এটা অৰ্ডাৰ আছে যে কাপোৰ অলপ
অঁ চাদৰ মেখেলা
অ চাদ মেখেলা অ মোৰ কাপোৰ বেছ ছো নহয় কেতিয়াবা আনি আনি গম পাইছ নাই কাপোৰ বৈছো আমি কাপোৰ বেচিছো ছিলো মাজতে এ তাৰ পৰা দুদিনমান গৰম দেখি এৰি দিছিলো এতিয়া আকৌ আনিছো আৰু বেছিম আৰু গৰমত পিন্ধা কাপোৰ কটনৰ কাপোৰ যি যি হয় আৰু চব বেচো আৰু কটনৰ বুলিয়ে নহয় আৰু অকল অকমান দামি দামী চাই বেছো বেছি দামত নানো দেই এ তিনিশ, চাৰিশ, পাঁচশ অ আঠশ, সাতশ এনেকে একে দামী টো নানো আৰু গাঁৱত আৰু সেইটোৱে চলে হয় গাঁৱত বেচিবহে লাগে আহ গাঁৱত ইমান দামীটো নচলে
হে মানে নিকিনে হয়
কিনে এই কিন্তু গাঁৱত নচলে আৰু এইটো ইমান ঘৰত পিন্ধা কাপোৰ বিলাক লাগে সদায় ইউজ কৰা
অ সেই তাকে কৈছো গাঁত মানে কি আৰু মানুহে এতিয়া ভাবে এ তিনি চাৰি হেজাৰ দি এযোৰ লৰা সলনি দুযোৰ তিনযোৰ পাম আমি আকৌ
অ তাৰপা আকৌ পেটিকুট অ পেটিকুট অলপ আনিছো ব্লাউজ অলপমান আনিছোঁ
আহ
তাৰ পিছত আকৌ এনেকে সৰু সুৰা বস্তু অলপ কেইটা মানে আনো পেটিকোট ব্লাউজ নাইটি
অ নাইটি ও আনে
অ নাইটিও বেছো নাইটি টো বহুতে লয় হয় গমৰত তেতিয়া
অ নাইটি তাত এটা আনিলে কেনেকে লয় বাৰু আপুনি এটা সৰহকে আনেকাৰণে চাগে দাম কম হয়
অ মানে সৰহকে আনিলে ওৱান টুৱেণ্টি কে পৰে এ তাত পিচ
আহ
ওৱান টুৱেণ্টি পৰে ওৱান থাৰ্টি ফাইভ এটা পৰে অকণমান ভাল ওৱান থাৰ্টি থাৰ্টি ফাইভকৈ পৰে ইয়াত দুশ টকাকৈ বেচিব পাৰো
অ
টুৱেণ্টি টো ধৰি লও এশ আশী টকা বেচিব পাৰি আৰু বা দুশ টকা এইটো কেতিয়াবা ওৱান ওৱান থাৰ্টি ফাইভতটো কেতিয়াবা দুশ বিশ টকা ত্ৰিশ টকা লওঁ
অ অ তাতো ভাল যে কাপোৰটো
অ ভাল কাপোৰ কট এ দুইটাই ভাল কাপোৰ কিন্তু এটা এইটো অকণ ডিজাইন থকা নিচনা তেনা হিট ডিজাইনটোত হলেও নাই চিম্পোল আৰু অহ', লাগি দে এই ব্লাউজ বিলাক লোকচান হয় নবেন্দ্ৰ ব্লাউজটো আনিলে তই হেৰি হয় তাতে এইটটি এইট ৰুপিজ প হয়। এশ বিশ টকা এশ এশ বিশ টকা কিছুমানে নিদিয়ে এশ দহ টকাহে দিয়ে।
অ ', সেই কিছুমানে এশ দহ টকাহে দিয়ে আৰু মই আকৌ আনে আমাৰ মইহে আনো এশ বিশ টকা দিয়ে আনো যেনিবা।
এশ বিশ টকাই চলি আছে কিন্তু গাঁৱত বেছিলিলে এশ দহ টকা দিম বুলি কয় আৰু। কেতিয়াবা দি দিওঁ আৰু লাভ ল তে', নেচাওঁ আৰু
অ',
পাঁচ টকা এটা পালেও হ'ব বুলি
অ', পাঁচ টকা এটা পালেও হব উ', কিন্তু পাঁচ টকাটো পালে একো লাভ নহয় হয়নে?
লা সকে -সকে অননান আনাজাইে
অ', সখকে আনে
অক দুই তিনিটা বানদুল আনিলে ধৰি লও তাতে কিবা এটা থাকে আৰু ন চবক নিদিও কেতিয়াবা ধৰি ল একেবাৰে লম একেবাৰে নাইকিয়া মানুহ এঘৰে কিনিলে। তোৰ অলপ পইচা পাতি কম আছে তেয়া তেনেকুৱা মানুহকে আহি দিওঁ আৰু পাঁচ টকাহ, টকা দহ টকা এটা।
অ', ভালে কৰিছে দিয়া।
পেটিকুত কেইটা অকনমান লাভ হয়। পেটিকোট কেইটা ইমান লাভ মানে কি আৰু, পেটিকোটকেইটা এইটি এইট লৈ একে দাম এইট
আহ', - আহ ', - আহ ',
এশ টকা বেচিব পাৰি আৰু
আহ দেৰশ টকা ন',
টকা ডেৰশ টকা এনেকে।
অ', সে আকৌ হলছেলত পা আনে আৰু
অ', হলচেল নগাঁৱ ৰেটটো বেছি, গুৱাহাটী চুৱাহাটি যাব লাগে। গুৱাহাটীত ৰেটটো এবাৰ মই গুৱাহাটীৰ পৰা আনিছিলো গুৱাহাটীতো, আমি নাইটি, এশ -এশ টকাকে আনিছিলো নাইটি আকৌ হে ব্লাউজ আনিছিলো ব্লাউজটো হেৰিকে আনিছিলো চেভেন ফিফটি ফাইভ নে কিমান? এনেকে আনিছিলো আমি এবাৰ গুৱা অ' নবেণ্ড টো চেভেন্টি ফাইভ কে আনিছিলো। নগাঁও গুৱাহাৰী দাম ফেঞ্চি বজাৰ আনিছিলো। অ ' ফেঞ্চি। বজাৰ হলছেলৰ দোকান আছে নহয় তাৰ পৰা আনি
অ' মই ফেঞ্চি বজাৰত গৈয়ে থাকোচোন। আগতে অ মানে পৰীক্ষা। গুৱাহাটীলৈ গ'লে মানে যাওঁ আওঁ। কিন্তু হ'ল চেল চল চেলত নোসো। সোমাও এনে এই ৰাস্তাত যে এনেকে দোকান বিলাক থাকে যে।
অ '
তাৰ পৰা লওঁ। এনেই ঘৰত। পিন্ধিবৰ কাৰণে ধৰি লওক।
অ' এনেই হল চেলৰ দোকানখনত কিনিবলৈ হ'লে তাৰ পৰা এযোৰ দুযোৰ কিনিলে নহ'ব নহয় সৰহ। গুৱাহাটীত আকৌ সৰহ কৰে কিনিব লাগে নগাঁৱত চাৰি পাছযোৰ আনিলেও কথা নাই আৰু কিন্তু গুৱাহাটীত কাপোৰযোৰ যিখিনি বান্দোল থাকিব চজো থাকিব চজোৰ ল'বই লাগিব এনেকুৱা।
অ' নগাঁৱত মানে বাচি আনিব পাৰে আও।
অ' নগাঁৱত বাচি আনিব পাৰি আৰু গুৱাহাটীত মানে এটা বানদেলি কিন্তু ৰেটটো একেবাৰে গুৱাহাটীত নগাঁৱতকে কম বহুত কম। এযোৰ কাপোৰ যদি নগাঁৱত দুশ টকা হয়। তাত এশ এশ বিশ টকা মানহে হয়।
অ -অ এইয়া হ'লচেল এই যে আপুনি তাত যে দোকান বিলাক যে থাকে যে এনেকে যে অ চব দুশ টকা। উ এশ টকা এনেকে লিখি -লিখি যে থৈ দিয়ে তাতে হ'লচেল আছে।
নাই -নাই ভিতৰলৈ আছে পৰ্দাৰ বুলি দোকান। দোকান এখন আছে আৰু কেইবাখনো আছে। আছে ভিতৰলৈ আছে এইবিলাক ইয়াত নাই এখন পৰ্দাৰ এখন পৰ্দাৰ বুলি লিখা আছে সেইখনো সেইখনতো হলচেল বেচে।
অ '
উম। আৰু কেইবাখনো আছ নাম কেইটা পাহৰিছো মই এবাৰ গৈছো যে। এই আমি এখন কি নামটো আছিল পাহৰি থাকিলো নামটো লিষ্ট হেৰি এটা আছিল চিপটা কিন্তু মই পাহৰি 'গলো এখন এবাৰে গৈছো আও। ত আমাৰ ওচৰ ছোৱালী ব আমাৰ ওচৰ ছোৱালীজনী তাতে থাকে গুৱাহাটীতে পঢ়ি আছে তাই ৰুম লৈ আছে আমি তাত এয়াটি থাকিলো
অঁ
এৰাতি থাকি তাই কলেজ যোৱাৰ পিছত তপৰা কলেনজৰ পৰা আহি অহাৰ পিছত আমি চিনি নাপাওঁ যে তাই লৈ গৈছে আৰু লৈ গৈ সেই বস্তুখিনি কিনিলো অ সেনাখনোা থাকি গলো দেৰি হ'ল যে দুৰাতি থাকিলো দোৰাতি থাকি কৰিহে আহিছো মানে গৰম যি তাত শুব নোৱাৰি একদম এটা সৰু ৰুম তাতে
আহ
তেনেকুৱা গুৱাহাটীত বেয়া এটাই ৰুম হুব নোৱাৰি এনে কিন্তু গুৱাহাটীত লাভ আছ কাপোৰ যদি কিনিবলৈ যাওঁ গুৱাহাটীৰ পৰা লাভ আছে।
আহ
নাই গুৱাহাটী
যাব লাগিব ৰ এনে ধৰি লওক ঘৰত মই নেবেচ বাৰু এনে ধৰি লওক কেইযোৰমান পেটি কুট কেইটামান আনিলো বানদোল এটা লৈ আহিলো হয়
টো লোকচান নহয় তাৰপৰা আনিলে কিন্তু চছেভেন্টি এইট মানকেহে ল'ব
অঁ মানে লাগিয়ে থাকে যেতিয়া হয়
অ সেই তেনেকে বান্ধিল হিচাপে লৈ আহিব হ'লচেলত কিন্তু বন্দিল টো দি দিব কিন্তু তই যদি এটা আনো বুলি ক
আহ
অ তেনেকে দি দিব এই ভিতৰলৈ আছে দোকান বিলাক
অ মই যাও কিন্তু সেইবিলাক মই চিনি নাপাওঁ কিন্তু ফেঞ্চি বজাৰত গ'লে যাওঁৱে
অ বাটতো কম দামত বস্তুবিলাক পাই নহয় দুশ ডেৰশ হয়
অ তাতো পই তাপাই লওঁ চুইজাাৰ বিলাক লওঁ
উ আমাৰ ছোৱালীলৈ মই এয়া হাত কেইটা টপ কেইটামান আনি দিছিলো গৰমত পিন্ধিবলৈ দু দুখ এশ দেৰশ এশ এনেকে পিন্ধি আৰাম লাগে অ একেইটা চোলা অ
অ অ মই সেই আনিব লাগিব লৈয়ে আহ তেনেকে মানে পেটিকুট ব্লাউজ কেইটা আনি থলেও হয় পেটিকুট কেইটা লাগিয়ে থাকে ৰং ৰঙৰ কথা নাই নহয় হয় তাৰপা ধৰি লওক কম দামতে যাওঁৱেই যেতিয়া লৈ আহিম পাৰিম হয়
অ অ তেনেকে লৈ আহিবি
তেনেকে লৈ আহিব লাগিব
উম এই ভিতৰৰ দোকানত সুধিবি দোকানতে সুধিবি হলছেলৰ দোকান বিলাক কোনফালে আছে বুলি
অ
সুধিলে ওলাই যাব
অ
নতুনকেহে যোৱা এড্ৰেছটো মো ভালকে ইমানে নাজানো কিন্তু এনে দোকান বিলাক আমি যাওঁতে ওলাই গৈছো এয়া পা ধৰি ল গম নোপাও তই
অ অ
তাত গ'লে
এ হেৰি এই মতা মানে অকলে মাইকী মানুহৰ সতে যাব পাব লাগে মানে মতা মানুহৰ লগত গ'লে মানে এইবিলাক ঘূৰি নুফুৰে যে
অ সেইটোৱে মতামানুহ বিলাক অ মতামানুহৰ লগত বজাৰ কৰিবলৈ গ'ল ভাল নালাগে নহয়
অ
উ মানে কি বস্তু বেছি বিচাৰি বুলিবলৈ টান লাগে
ধৰ্য্য নাথাকে যে আমি এতিয়া আৰু লাইভ পিটিকে বিচাৰি ফুৰিম হয় দাদা নহয় ইমান দাম কিয় কি হ'ল বুলি কব আৰু ল'বই নহয় গৈ
অ তাকে এতিয়া হোৱাই নাই ইমান
নাই শুৱা শুম আৰু সোনকালে টোপনি নাহে হা
কিয়
এনেই দেৰিকে শুম যে মই।
উম, মই আৰু কাপোৰ আনিছো এতিয়া কাপোৰ কৰিম
অ' এতিয়া কাপোৰ কৰিবা ভাগৰ লগা নাই?
এ ভাগৰ ভাগৰ ক'ত লাগে গৈ কাম কৰি থাকিলে হ'ব দে অ' পিছত কথা পাতিম দে।